হেল্ল' অ শুনি পাইছে ন হ ঠিকে আছো আপোনাৰ কি খবৰ?
মোৰো ভাল
অ কি কৰি আছে কাম ঠিকেই চলি আছে অ অ ফুৰিব আহিছে অ ঠিকে আছে বাৰু ফুৰিবও লাগে। কি দিউতি আছে আজি? আজি কি দেউতি আছে বলো হেল্ল'।
তাকেই টো ডিউটি নাই আৰু
আজি কি ডিউটি আছে অ অফ লৈছে অ অ ঠিকে আ অ অ যোৱাকালি যে চি এম ই গৈছিল গৈছিল। ছিলে যে কেনেকুৱা গ'ল। হেল্ল' হেল্ল' শুনা পাইচে নে? হেল্ল' হেল্ল' হেল্ল' শুনি পাইছেনে হেল্ল'